অ', কি কৰিছ'?
এ আছোঁ আপুনি কি কৰিছে?
এ মই বহি আছোঁ ৰ'।
ভাত পানী খালে?
নাই খোৱা ঐ, তই খালি?
ময়ে খাই পেলাই বহিছোঁ
অ', কি বনালে?
এ আজি, আজি আমাৰ মাছ বনালে, লাও বিলাহী এনেকে। আপোনাৰ কি বনালে, আপোনালোকৰ?
মই আজি খিচিৰিকে বনাই দিলোঁ ঐ।
খিচিৰি খালে?
উম।
অ'।
পঢ়া শুনা কেনেকুৱা চলিছে?
এ পঢ়া শুনা, ঠিকেই চলি আছে আও। কৰি আছোঁ এ মানে কলেজ মানে কি মোৰ এতিয়া বি এটো মানে শেষ হ'ল যে, সিবছৰ তইও কমপ্লিট হ'ব লাগিছিলে, এ ৰি আৰ লাগিলে ন'। ত' এবছৰ পলিতেক ত', চাইঞ্চটোত মই একজাম দি দিলোঁ, এতিয়া মানে এম এ এন্ত্ৰে এক্সাম হ'ব, তিন তাৰিখে।
উম।
সেইটো কাৰণে এতিয়া প্ৰিপেৰ কৰি আছোঁ বাৰু পঢ়ি আছোঁ।
অ', অ',
এতিয়া ভগৱানৰ কিপাত ভাল হলে হ'ল আৰু।
অঁ সেইটোৱেই আৰু ভাল হ'লেই হ'ল আৰু ভগৱানে চকু মেলি চালেই হ'ল আৰু ন।
উম তাকেহে বোলো ভালকে পঢ়িছো আৰু কি হয় ন। এতিয়া চবৰে কপালত
এতিয়া কি পঢ়ি আছে?
তাই এবাৰ বিএ ছেকেণ্ড চেমিষ্টাৰ হ'বলা।
অঁ
উম
অঁ তাইতো কলেজ গ গৈ আছে।
উম তাই কলেজ গৈ আছে বাৰু।
অ অ।
এনে আপোনাৰ ভালে নহয়, তাকে আমাৰ ভালে ই বাৰু ভাবিয়ে আছিলো আপোনাক ক'ল কৰিম বুলি ভাবিছিলোঁ কৰ'বাত যাম ফুৰিবলে।
অঁ যাব লাগিছিলে আকৌ, মই তহঁত ঘৰলে যাব পৰাই নাই। যাম যাম কৈ
তাকে ভাবি আছিলো, কৰ'বাত ফুৰিব যোৱা হয় ন এনেনো ঘৰত
অঁ, সেইটোৱেতো ক'ৰবাত ফুৰিব যাবলৈও
উম
অ তহঁতে উল তহঁতে উওলিয়া ক'ত যাওঁ।
তাকে মই ভাবিছোঁ উলিয়াম বুলি এনকা আমাৰ ফেমিলি কেইটা যাম ন। মনে মিলাা মা মিলা মানুহ হ'লে ভাল হয় আৰু।
অঁ সেইটো হয় বাৰু, চ ব মানুহৰ লগত যাবলৈ ভাল নালাগে ন।
সেইটোৱে সেইটোৱে। ভালহে কথা বতৰা পাতিবলৈ এনজয় অলপ কৰিম। ফূৰ্তি ফাটা কৰিম অলপ বস্তু বাহনি লৈ যাম ন।
অঁ লৈ যাব লাগিব তাত বনাই খাব পাৰিম। হয়নে নহয়, হোটেলত খোৱাতকৈ তাত নিজে বনাই খোৱাটো বেছি ভাল হয়নে নহয়, খৰচটো কমিব।
খৰচো কমিব।
আগত আকৌ থকাকৈ গ'লেতো তই মেইনলি হোটেলৰ খৰচ লাগিল। খোৱা খৰচ লাগিল হয়নে নহয়, এতিয়া নিজে গ'লে মানে নিজে তই তাত বনাই খাম বুলি ক'লে তোৰ হাত খৰচটো লাগিলে। আৰু গাড়ী ভাড়াটো লাগিল ন। সেইটো হয় গৈ এতিয়া কৰ'বাত উ উলিয়াই যাওঁ।
তাকে যাব লাগিছিলে বাৰু, মই আপোনাক হেৰি এনেকে আপুনিও আপোনাৰ ফালৰ পৰা কোনোবা যায় যদি ক'বচোন।
অঁ অঁ মই বাৰু উলিয়াম, মোৰ বন্ধু বন্ধু মইও বন্ধুক বন্ধু এজনীয়ে মোক কৈ কৈছে, যোৱা কথা বাৰু। সিহঁতেও এতিয়া সিহঁতৰ সিহঁতকো মানুহ উলিয়াবলৈ কৈছোঁ। সিহঁতে যদি যায় তেতিয়া গোটেইখন একেলগে যাব পাৰিম।
একেলগে যাব পাৰিলোঁ হয়।
সেইটোয়েইটো তোমাৰ তহঁতৰ মাহঁত তাৰপিছত দেউতাহঁত ন
উম
গোটেইখান একেলগে, আইতা আহিছিলে গ'লনে নাই?
আছে-আছে নাই। আইতাও কৈ আছে ফুৰিবলে যাম বুলি অকলে থাকে যে ঘৰত।
অ', আইতাৰ গা-মোৰ ভালেই নে?।
উম, ঠিকে আছে বাৰু। ভগৱানৰ কৃপাত ভালে থাকিলে হ'ল। ঠিকে আছে মানে ঔষধ খাই আছে আজিকালি বেমাৰ ধেৰ নহয়।
অ', সেইটো হয় বাৰু মানুহৰ বেমাৰনো কি। মানুহৰ বেমাৰনো কি আৰু তৎক্ষণাতেই হয়।
উম।
হয়নে নহয়, আজিকালি মানুহে ওলাই যাওঁতে নিজৰ জীৱন টো কথা ভাবিবই নোৱাৰি কি হৈ যায়।
কৰি থাকোতে মানুহ হেৰি হৈ যায়।
অ
কিন্তু মানুহৰ কথা ক'ব নোৱাৰে।
সেইটোয়েই
মানুহ মানে ঔষধৰ ওপৰত জীয়াই আছে বুলি ক'ব পাৰি আৰু।
উম, আমাৰ ল'ৰা বাৰু গৈছে ল'ৰা আমাৰ ফুৰিবলৈ গৈছে। কি জনিবা অ', সি এতিয়া কাইলৈ মানে আহিব নেকি চাগৈ। এত তে ফ-ফোন কৰিছিলে নাহো বুলি ক'লে দেখোন। এতিয়া মেলা চাবলৈ গৈছে অ'।
অ', মই ফটো পাইছিলোঁ নেকি কাৰোবাৰ ফোনত বাৰু।
অ', তাকে সি যাওঁ-আহিম কাইলৈ এতিয়া আহে নে নাহে তাকে মই আহিবা বুলি কৈছো।
আপোনাক ফোন কৰা নাই মানে।
কৰিছিলে সি ক-কৰিওতে মানে কলে মই যাওঁ-যা হেৰি কি যাম যাবও পাৰোঁ নেযাবও পাৰোঁ এনেকে বুলি ক'লে আৰু।
অ', এই ল'ৰা মানুহ যে মানে জেগাটো চাগে ভাল পাইছে ফুৰি।
উম।
নতুন জেগা দেখিলেও এনেও থাকিব মন যায় নহয়।
অ', সেইটোৱেইটো সি জেগা অলপ চাম বুলি ক'লে।
অ', জেগাবিলাক চাই ভাল পাইছে চাগে আমাৰ ইয়াৰ নিচিনা নহয়।
ইয়াত আকৌ আমাৰ ভাওনাও পাতিছে যে অ', সি ভাও লৈছে।
অ
সেইকাৰণে, উম।
চাব যাব লাগিব ৰ'ব, উম।
ভণ্টিকো লৈ আহিবি মাকো লৈ আহিবি। আইতাকো লৈ আহিবি চবখন আহিবি।
অ', যাব লাগিব ৰ' ব চাবলে।
আমাৰ ঘৰলে আহিবিচোন।
যাম, তাকেতো যাব লাগিব বুজিচে এই কামৰ পৰাই শান্তি নাপাওঁ।
মনত পৰে ন। এতিয়া যাবহে নোৱাৰোঁ মনত পৰে।
এই বহুত কাম বুজিছে, নোৱাৰে ঘৰৰ পৰা ওলাই যাব।
চবৰে ঘৰতে কাম ঐ তাৰ মাজতে ওলাব লাগি
অ', তাৰ মাজতে যাব লাগিব বাৰু। ৰাতিপুৱাৰ পৰা উঠিব পৰাপা পুৰা কাম।
অ', ছুটি নাই ৰাতিপুৱা, মোৰো সেই ৰাতিপুৱা ব মাটিত ভৰি দিয়াৰ লগে-লগে আৰু কাম আহিয়ে যায় আৰু।
মোক কৈছে এনে
একে সন্ধিয়ালেকে আৰু খোৱা, ধোৱা, বনোৱা সেইটোৱে আৰু।
উম।
তাৰ বাহিৰে একো কাম নাই।
উম, হাতৰ সুধি চাফাই চলিছেনে নাই?
হাতৰ সুধি আজি নাই কৰা, কাইলৈহে কৰিম বুলি ভাবিছো।
আধা আধি কৰি থব পাৰিলে হয়, কাইলৈ তে
আধা আধি মানে অলপ অলপ ধুই থোৱা আছে মানে এটা ৰুমত থৈ দিছোঁ সেইখিনি মানে পানী ছটিয়াই দিম আৰু আৰু ইখিনি মানে কাইলৈ কৰিম আৰু লাহে অকলশৰীয়া মানুহ নহয় জানো কি অকলে কি ক কৰিবলৈও দিগদাৰ।
দিগদাৰ।
এতিয়া অকলে কিমান কাম কৰিম? এতিয়া বনাবও লাগিব। অঁ, এতিয়া বনাবও লাগিব আকৌ এইফালে ধুবও লাগিব আকৌ সুমিয়াবও লাগিব। এতিয়া লগত এজনী থকাহেঁতেন চ দ দুজনীয়ে দুফালে কৰি গ'লোহেঁতেন হৈ গলহেতেন।
হৈ গ'লে উম।
এতিয়াতো সেইখিনি কা কৰিবতো নোৱাৰ ন? সকলোৱে কৰিব লাগিব চব।
পিছলৈ আহিলে পাৰিব বাৰু এতিয়া নথকালৈকে।
তাকে হে দেহা মোৰো ভাল নহয়।
অ মানুহৰ গাবিলাকো ভাল নাথাকে আজিকালি আগৰ নিচিনা নহয় নহয় খোৱা বস্তুবিলাকো।
আৰু গৰমটো বেছি।
বহুত গৰম দিছে উম।
এতিয়া আগত মানে আগতে ক কৰিব পৰিব পাৰিছিলো এতিয়া ইমান মানে কৰিব মেলিব নোৱাৰা হৈ আহিছোঁ আৰু মানে।
আহিলে নোৱাৰিও নহয়।
উম বয়সো সেই আহিছে এইফালে আকৌ এইফালে ধোৱা পখলা কৰোতেই দিনটো গুচি যায়গৈ। অকমান মানে শুবলৈও সময় নোহোৱা হি যায়গৈ।
অ।
কাম - বন কৰোতে কৰোতে।
গোটেই দিনটো গুচি যায় কাম কৰোতে কৰোতে আৰু।
টো কেন্দি গুচি যাই গমেই নাপাও এতিয়া কাম - বনবিলাক কৰি পেলাই অকনমান বহোঁহে আকৌ সন্ধিয়া লাগিলেই ধূপ ধূনা লগাবৰ হ'ল। আকৌ এইফে চাহ তাহ দিবৰ হৈ মানে তহঁতৰ ঘৰলে যাম যাম ভাবিয়ে আছোঁ যাবই নোৱাৰো।
আহিবচোন উম, নহয় তাৰ মাজতে আহিব লাগিব। উপায় নাই ফুৰিবও যাব লাগিব।
ফুৰি চাকিবই লাগিব আৰু নুফুৰিলেতো একনো হ'ব ন।
ঘৰৰ ভিতৰতে সিমান থাকিবনো ফুৰিবও যাব লাগিব ৰ'ব। কিবা বোলে মুভি ওলাইছে।
অ'।
কিবা চাব যাম বুলিলিয় ভাবিছোঁ মানুহ নাই এতিয়া মানুহ কেইটামান গোটাম বোলো। এনেকে মিলি জুলি গ'লে ভালো লাগিব দিয়কচোন অকলে অকলে ভাল।
অ', অ' সেইটোৱেটো অকলে ভাল নালাগে নহয় চব।
অলপ মিলি জুলি কাৰোবাৰ লগত ন।
অ' সেইটোৱেটো। এতিয়া কিবা কিবা জব কৰা নাই?
জব কৰা নাই বাৰু ভাবিছো এতিয়া পঢ়ি লওঁ বৰ্তমান। পিছলে কিবা এটা কৰিম বুলি ভাবিছোঁ, এনেতো ঘৰত থাকিব নোৱাৰে। আজিকালি পঢ়ি শুনিওনো কিছুমান মানুহ বহি আছে ঘৰত।
অ' আজিকালি মানুহে বহুত পঢ়া মানুহে ঘৰত বহি আছে। উ আজিকালি মানুহে কয় পঢ়িব লাগে কিন্তু পঢ়িলেও আজি ভাল কাম এটা নাপায়
নাপায়, নাপায়।
সৰু-সুৰা কিবাহে পাইগৈ।
উম।
ভাগ্যমূৰত থাকিলেহে মানে মানুহৰ গভমেণ্ট চাকৰি হয় হয়নে?
সেইটোৱে।
এতিয়া ভাগ্যত থাকিব লাগিব আমি এতিয়া। তেনেকুৱা এতিয়া তোমাৰ তমতেছ পঢ়া-শুনা হয়নে এতিয়া যিখিন যি-টি কাম কৰিবলৈও দিগদাৰ হয়
দিগদাৰ হয় উম।
আজিকালি মানুহে পঢ়া শু পঢ়ি, পঢ়িও মানে আজিকালি একো নোহোৱা নিচিনা হৈ গৈছে।
এইয়াই।
কাম মানে?
উম।
পঢ়াটো শেষ কৰাৰ পিছত কিবা এটা জবত জব চপ কৰিব পাৰিবা আৰু ন।
অ', পাৰি, পাৰি কিবা এটা পঢ়ি শুনি লওঁ, কি বা হয় ভগৱানৰ কৃপাত।
অ'
কিবা চাকৰি তাকৰি হ'লে ভালেই দিয়কচোন। প্ৰায়ভাগ মানুহক দেখিছোঁ মানে কাম-চাম পঢ়া-শুনা। কৰি হ'লেও মানে ঘৰতে বহি মাংস কাটিছে, কিবা কৰিছে, টেম্পু চলাইছে।
অ'
এইবোৰে কৰা দেখিছো মানে, পঢ়ি মানে একো লাভ দেখা নাই কিছুমানৰ। কাৰ পৰাপক্ষত দুই এজনেহে চাকৰিহে লাগিছে আৰু।
অ', অ', সেইটো হয়।
এইটো কপালত থাকিলেহে চাকৰি পায় বুজিছে।
উম, আজিকালি কপালত থাকিব লাগিব তেতিয়াহে হ'ব।
এইবিলাক চৰকাৰী চাকৰিও ইমান মানে সহজতে পোৱাটো সম্ভৱ নহয়।
ল'ৰাইও সৰু সুৰা জ কিবা এটা কৰি আছে আৰু মানে পকেট খৰচটো ওলাই আৰু।
অ' সিও কৰি আছে ন কিবা।
অ' মানে সৰু সুৰাকৈ কৰি আছে আৰু এনে ঘৰত এতিয়া নিজৰ পকেট খৰচ টো ওলাব ন।
উম, উম, এনে
এতিয়া বহি থাকি লাভ নাই কিবা এটা সৰু সুৰা কৰি আছে আৰু তাকো ক তাক কৈছোঁ কিবা এটাতো বেলেগ পেলেও মাথা মাৰ চব মাথাত টো মাৰিলে কিজানি কপালত থা থাকিবও পাৰে হয়নে নহয়।
উম, হুম, এতিয়া কিবা এটা কি অঁ কিবা এটা কৰি থাকিলে মানে তাৰ খৰচাটো ওলাই থাকিব।
অ' এইফালেও কৰি থাক আকৌ বেলেগ ফালেও মাথা মাৰি থাকিবলৈ দিছো আৰু
উম, উম, ঠিকেই ভাবিছে ক'ব তাক ভালকে কাম চাম কৰিব। উম' ঘৰখনৰ কিবা এটা বাচিব।
অ' ঘৰখনৰ কিবা এটা হেৰি আহিব হয়নে। আজিকালি আজিকালি ঘৰ বিলাক আজিকালি বস্তুৰ যি দাম হৈছে
বহুত দাম বহুত দাম উম,
উম, আজিকালি বস্তু বহুত দাম হৈছে এতিয়া মানে চ ঘৰ মানে চলিবলে দিগদাৰ দিগদাৰ হৈ গৈছে হয় নে নহয় উম, আৰু এতিয়া বজাৰখন লৈ যাওঁ বজাৰখনত মানে এশ পাঁচশত তলত বস্তু ক বস্তু বেগ খনে ফুল হৈ নাহে বজাৰত।
এ কৈছে এনে বহুত দাম বুজিছে বজাৰত।
মানে পাঁচশ তল পাঁচশ টকা লৈ গ'লে মানে বেগখনেই ফুল নহয়।
অ, দুজন মানুহে এতিয়া হেৰি চাকৰি কৰিলেহে ঘৰখন চলিব বুজিছে।
অ, আজ